হেল্ল'?
হেল্ল'? কোৱা।
কি খবৰ ভাইটি?
অ' ভাইটি আছোঁ ভালে।
অ' ঘৰতে?
অ' ঘৰতে ভাইটি।
ভাত-পানী খালে নে নাই?
এ পানীটো খাইছোঁ মানে, ভাতটো খোৱা নাই আৰু কি। মানে চাহ খাইছোঁ আৰু কি।
অ' আচ্ছা, হয় নেকি? সেইদিনা ৰাতি ইমান ক'ল কৰিলোঁ ৰাতি দহটা বজাত। অ' তোমাক সেই তিনিবাৰ মান কৰিছোঁ চাগে।
এ মই এনে অ'- এতিয়া লগৰটোহাতৰ ঘৰৰ পৰা আহিছি মই ডাইৰেক্ট সোমাইছোঁ আৰু কি। বহুত তাৰ নেকি?
অ' আচ্ছা। মই হেৰি কিবা কামাখ্যাত যাব কাৰণে ক'ল কৰিছিলোঁ। পিছত তে কল বেক - কল বেকো নকৰিলা সেনেকে। আৰু তোমাক ফোন কৰাও নহ'ল।
এ হয় - হয় - হয়। গম পাইছোঁ। পিছত তোমালোকে গে- গিছা না?
গৈছোঁ। আমি পিছত আৰু এইবাৰ বন্ধতো যাম নেকি? গৰমৰ বন্ধত যাম বুলি ভাবছোঁ এবাৰ।
হয় নেকি? যে তেতিয়া যাম দে বাৰু মই, ছামৰ বন্ধত তেতিয়া।
অ' - অ'। সেই হে- কালি যে গ'লো মানে ইমান ভাল নালাগিল, মানে বহুত মানুহৰ ভিৰো
হয় নেকি?
তামাম ভিৰ।
অ'।
শান্তি নাপালোঁ। আৰু মানে গৰমটো যে দিছিল না কালি, বাপৰে বাপ।
অ' এই গৰমটো বহুত পৰিছে অ'। তে তোমাৰ - তোমাৰ যে কৈছা, গৰম বন্ধত যাবা বুলি
উম।
এনে বহুত গৰম পৰিব আৰু।
তেতিয়া হয়তো ভালকে ফটো উঠিব পাৰিম না? কালি ফটো উঠবাই নাপালোঁ ভাল কৰি। অ' মানুহ মানে কামাখ্যা খালি কোনো ৰকম খালি সেৱা এটা জনাব পাইছোঁ। তাৰ পিছত আৰু ফটো উঠবাই নাপালোঁ ভাল কৰি।
মানে ছেল্ফি উঠিব পাৰা নাই?
শিল্পী এক কোপি আৰু পিছত ভাল। ফটো চটো মাৰিবই নাপালো। ইমান গামোচা চচমা নিছিলো। ফটো উঠিম। উম মানুহ মানে নালাগে আৰু কাপোৰ ভিজি একে মানে অৱস্থা নাই। উম এনেতো পইচাটো বেছি। খৰচ হোৱা নাই ৰ দুশ টকা মানো খৰচ হোৱা নাই চাগে। ট্ৰেন যোৱাতে গ'ল। পঁচিছ টকা ট্ৰেইন টিকট ভাড়া।
আহ
ফৰি আহিলো আহাতে টিকেট কটা নাই। উ আহ আহ। আৰু তাতে ভাত খালো মন্দিৰতে। নিৰামিষ ভাত পণিৰ আছিল দালি দি মগ মগ মোগ দালি।
অ'
মজা খানা।
হয় নেকি ভাল লাগছে।
উম ভাল লাগছে মানে পিছত ভালে ভাল লাগছে মপোৰা পেট ভৰে ভাত খাই কিমান খোৱা
অহ নকিয় ভাণ্ডাৰে পৰে নে কিবা নিজে হোটেলত
এই ভাণ্ডাৰী
অহ ভাণ্ডাৰী নেকি?
কমিতে মানুহে দিছে নেকি সেইটো ডাঙৰ ফানডদেধ
আহ
ভয় লাগিছে ৰা আহাতে ৰাতি নট মান বাজিছে নেকি!
অ' অ' দেৰি আছে দে দেখোন।
চবে গ'লেলে ভাল লাগলা হয আৰু
মানে নাই মই সময় মানে হাৰি পোৱা নাছিলো। তোমালপ ফোন কৰিছিলা। পুৱাই পিছতে গম পাইছ যে। নাজানো কি ইমান গৰম লাগিছিলে বে। গোমে বাৰ ন আাছিলো পিছত নাই ৰাতি এটা বজাত উঠি মই চাই আছিলো।
হা
ৰাতি উঠি মোবাইল চাই আহিছিলো।
কৃষ্ণ
পাছ এই যে যে মই তোম গা চাৰিটা বজাত ফোন কৰিছিলো। এজন লোকে গম পালো হয় তেতিয়া।
অ' আচ্ছা সেই ৰাতিটো কল বেক কৰিব। এটা বজাতো মইো ৰিচিভ কৰিলো হয়।
হয় এক্সলি মই নকৰো। ৰাতি বহুত মইতো এনে কৰিছিলা নেকি ফোন পিছতে গম পাওঁ যে তোমালোক কামাখ্যা
উম মানিক কল কৰিলো। মানিকেতো চো হ'লা যাম বোলে
হ'ব নহয় একো নহয় নেক্সট ইয়াৰ যাব পাৰিম।
অ' সেটোয় হয় সেই ফটো উঠোৱা নাপালো এতিয়াই ভাল নালাগে।
অ' মানে সেই সেইটো কাৰণে সেইয়াভাল আৰু মই ভাল আৰু মই যাব নোৱাৰি
উম ভালকে ফটোহ উঠুৱাই নাপালো। দুইবাৰ গিলো উপবাসী দুইবাৰো ভালকে পাতে। আজি তই বুজাই আৰে তাতে নাজান নেকি ইয়াতে গাঁৱৰ।
আহ যাম আবেলি যাম।
অ' আবেলি যাবি আমাৰ দেউতা গৈছে। এতিয়া যদি অলপ পিছত মাইক চাইক মাইক চাইক লাগে দিলে শুনা পাবি। অলপ ভ টো
অহ অহ মানে তুমি যাবা যাব নাযা
কিবা হয় বান্ধ খাব পাৰ নলো টংা কখনে বাা আহে দেউতা
যাম দে আবেলি এ এনে সন্ধিয়া সন্ধিয়া আগতে,
নাই খিচাৰি খাব
অ খিচাৰি খাব যাম আৰু দেঅ
উম খিচাৰি তাৰে ভোকটো ভাল লাগব খাই
অ ভাল লাগে খাই যাওঁ মানে
কি গৰমতটো কেনেকুৱা?
সে গমৰ তো অলপ আজিতো মানে বাহিৰত উলোৱা নাই ঘৰতে ৰুমতে আছো অলপ ইমান লাগা নাই নেকি,
আম কেই ফাল খালে নে নাই? আজি আম কঁঠাল খাৱাৰ দিন। আমি ৰাতি ৰাতিপুৱাই ফিল্ডৰ পৰা আহিয়ে মড়ি আৰু কাচ কল মাৰি দিলো
হয় নেকি মই খুৱাই নাই কঠাল মানে পকা কঠাল খাই ভাল নালাগে দে‌
ফাল বনো আৰু মই। আছা ত যদি কিবা খাই আহ হা খাই নিজামেইদাম দামী মানুহ কত খাবিজে কঠাল।
নালাগে চোন ঘৰত।
উম লাগে অলপ গৰমৰ দিনতো গৰম লাগবই ন। আৰু মন্দিৰতে আছো ম ই ল লাগে। গৰম গৰমৰ দিনত কি ঠাণ্ডা লাগিব নেকি।
ন নাই এইটো খুৱাই নহয়।
অ
তোমাৰ ঘূৰিব যোৱা প্লেনটো চাকচেচফুল হ'ল তেনেহ'লে ন।
অ চাকচেচফুল কৰিমে না আশা কৰিলে যাবাই লাগে না উ মানিকৰ বা কি অৱস্থা। ত কালি কিমান বাইশ কিলোমিটাৰ বোলা হৈছে।
হয় জাৰ ব'লে মানে পুৰা মানে বেয়া মানে ঘূৰি ঘূৰি পুৰা জৰিবলৈ খুজিছিল নেকি বাৰু এটা।
কালি যে এনেকা এটা জাগাত যাই পাইছো না ঘোপা
কি হয় কিবা।
মানে আমি ভাবছো মানে সিতি ৰাস্তা ওলাব মেইন ৰোড। তটো মেইন ৰোডতটো ক'ত ওলাব ব্ৰহ্মপুত্ৰ পাৰ হে ওলাইছে
হয় নেকি এই ৰাস্তাটো কো লোকেশ্যন টো কোনে দিছিল?
লোকেশচনতটো মানে ধৰ সদিও মানুহ অহা যোৱা কৰি আছে চাধু চাদু আছে যাই পেলাই যে চাওঁ তটো ৰাস্তাটো মানে হেৰি ৰাস্তা বেয়া বেয়া ৰাস্তা ই চাইডে চাইডে ইমান লেতেৰা
হয় নিদিব।
মানে শিপিলে ইমান এটা মানুহ আহা যোৱা নকৰে ন।
অ তই তহঁতেনে গ দিছিলে ভাবিছিলি ৰাস্তা আছে।
অ ৰাস্তা আছে তো ভাবলো আমি যেতিয়া কষ্ট হৈছে ন এই মানে চিধা চিধা চিৰি একে দুৰ্বল হৈ গৈছিলো কালি।
উম।
উম তাতে আৰু খালী পেট
অ মানে আগতে কিছু খোৱা নাছিলে মানে পিছত খাইছ।
নাই ৰাতিপুৱা তো খালী পেতে সেনেকে গেলো না।
অ মানে সেৱা সেৱা কৰিব কাৰণে খালী পেটত গেছা আৰু কি অ
উ সেনেকে ভাত পানী খাই আ কত তই সেৱা কৰিবা যাবি
অ সেইটো হয় বেয়া লাগে ন।
ভাগ্য এটা আৰু কি যেতিয়া মেইন কামাখ্যা যেতিয়া মন্দিৰ এটা এতিয়া অলপ চাইদিনে বহি আছো আৰু জিৰালো কৰ' বাৰ বা পকা আম আহিল না এ নাই মায়ে দিছে আমাক মন কিবাহে অ অ কি কি কয় এইটো মা কামাখ্যাই দিছে নেকি আমাক পথে ফৰটা খাবা। এ মজা লাগ চামতাহাই বনোৱাই মই মানিকে মাৰি দিলো
হয় নেকি উম ভালে আছে।
কালি আৰু যিহে চিভিল ডিফেঞ্চন কেইতা লেবেল
অ মালিকে কৈছিলো এনেকে মানে পোৰ লেভেল দিছে বুলি ন
এ তামাম লেভেল দিছে চিভিল লেল মানে পুলিচৰ যিখিনি পাৱাৰ নাই তাহাৰ সিমান পাৱাৰ মানে
ভিব
চিভিল ড্ৰেছ গলে কত আছ ৰাস্তাত নাই ঘৰত?
মানে এই ঘৰতে মানে এই কিবা ঘৰত প ঘৰত পূজা দিছিল না এই প্ৰসাদ খাই আছো।
আহৱ কি পূজা দিছে?
মানে এনেকোৱা আজি এ একবাৰ ঘৰত দিছিলে নেকি এনেকখা বুজাব কওঁ ক'ব পাৰি।
আমাক তো নামাতিলি দেখোন। অসমীয়া কোৱা কাৰণে কিয় যাম নাযাও আগতে ক'বা লাগে
মনতে নাই
সেনকে আমি নাযাঙ নহয়।
হয় হয় দে মানে মানে মোৰো মানে এই ডিফেন্সৰ নিচিনাই হল মানে চিভিল ডিপাৰ্টমেণ্ট।
অ আমিতো অলপ আমিতো অলপ অলপ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব লাগিব ন।
হয় হয় পাহৰিছো দেই আজি খাব নালাগে দে পিছে গাঁও পূজা বিচাৰি খাম দে একেলগে।
হয় নেকি ফিচাৰী যে। খালে পিছত পেটতো বেয়া লাগে।
ভাই উম ভোকটো খালে বেয়া নহব ইমান নাখাম আমি সমাইন খামাৰ কি অহ অলাবি পিছত ন
অ অ মানিক দিছে নেকি তহঁত তাত?
উম নাই আহিছিল পিছত মোৰ চাৰ্জাৰটো লৈ গল।
হয় নেকি?
উম এখনে আছিল মোৰ চাৰ্জাৰটো ল'ব আহিছিল মই দিলো ইয়াৰ মোবাইল চাৰ্জ নাই বোলে।
অও! হেয়াৰ চাৰ্জাৰ নাই নেকি হেয়াৰ চাৰ্জাৰ নাই? অ সেনেকে প্ৰসাদত কি কি আইটেম আছে ঘৰত?
আইটেম মানে কিবা আম, কঁঠাল, অমিতা, পকা অমিতা কি কয় যে ৰঙা ৰঙা আঙুৰ যে।
তহাতো আৰু কিবা ন অমিতাৰ বাগানে আছে।
অ সেইটো উম গছৰে পকছে
মেলা লাখ লাখ টকা পইচা পোৱা হ'ব।
অ বিছনেজটো ভালে আছিল কিন্তু কি উম লাগে নেকি আহিবিচোন
তাতজাটা সাকাহ হ'ল কিবা নীলাখ কটা দিব লাগিব আৰু সেই পছে ডাঙৰ ক আ মই এখন নাখাং কৈছো পিছত খাম কি বস্তু? অমিতা আনি দিবি ত' অলপ সাৰ চাৰ খাবা।
উম, অহ ল'ব আহিবি - ল'ব আহিবি।
এ ল'বা ক'ত যাবি তই আহাতে লৈ আহিবি না কোনবা মাজে- মাজে ফুুৰবা আহা।
দে হ'ব দে সঁচাকে লৈ যাম দে।
উম, আৰু তেই আমাৰ এই ভোট জলকীয়া খানে কি নিবি।
উম, জলকীয়া এটো আমাৰ আছে কিন্তু ভূত জলকীয়া নাই দেই জলকীয়া আছে মানে নে কিবা কৈতা সৰু -সৰুকে যে জ্বলা হৈ যায় সেইটো আমাৰ ধেৰ আছে।
আমাৰ ভোট জলকীয়া আহ যে ভোট জলকীয়া হেতা খাই বেছি ভাল লাগে। উম, আচাৰ বনাব ভাল ভোট জলকীয়া।
অহ, অমিতা লৈ যাম তই খাই ভাল পোৱা না অমিতা? আমাৰ আছে নাই ন' এনে খাবই মন নাযায়।
অমিতা বহুততাৰ নিচিনা পাবি নেকি?
খাই- খাই মানে এতিয়া ভাল নালাগে।
আজি বোলে ভাত খাব নাপায়?
হা?
আজি বুলে ভাত খাব নাপায়?
কোনে কৈছি?
আহ আমাৰ মাদাৰ আহন বুলে কবা ৰাখছিল
এ ভাত খাই ভাত বনাইছিলো আমি খাম।
খাবি, হয় নেকি?
ভাত দাৰা থাক পাই নৰো।
অহ, আচ্ছা। আটা খোলো ৰ' আটা দিঙ ৰ 'দোকানত আছো মানে।
হা?
দোকানত আছো বিজনেচমেন মানুহ না।
ঔ, এনে কোৱা হৈয়ে দিয়া হয়ে।
তুমি কৈ থাকা শুনা পাই আছো দে।
অহ, মানে বিজনেচটো ভালে চলি আছে না দোকানটো?
হা?
মানে দকান মানুহ আহিছে তোমাৰ? কাষ্টমাৰ নেকি?
আহ
উম।
উম, ভালে কৰিব লাগে মাজে -মাজে ঘৰতে কাম কৰিব লাগে ৰ
না ভাত -ভাত খাবি না ৰুটি খাবি আজি? হা
ভাত বনাই আছে এতিয়াহে।
অহ, আচ্ছা।
উম, মানে খোৱা নাই নেকি?
চাহপাত কেইটা কি আঞ্জা অহ নাই নাই এই ৰাতিপুৱাই কঠাল খোৱা
অ
আৰু মুড়ি আৰু কিবা মিক্সাৰ হেৰি কৰি খালো ভাত খাই নহ'ব আ আজি আম কাঠল খাই ৰুটি খাই থাকিবা লাগিব আৰু
হয় নেকি? এ মই বৌ ভাত খাম ভাল হলে হলিৰে খাম